অহ', কি কৰি আছা?
মই এনেই আছোঁ দিয়ক, আপুনি?
অহ', ময়ো ভাল।
অহ, অহ, ভাত পানী কিবা খালে?
অহ', খালো, তুমি খালা?
অহ, অহ ময়ো জাষ্ট স্নেক্স খাইছিলোঁ আৰু এতিয়া। আবেলি টাইমৰ। - এনেই আৰু মই মানে ছ'চিয়েল মিডিয়া আৰু আজিকালি ছ'চিয়েল মিডিয়া যুগ আৰু তাত আৰু কি আৰু, ছ'চিয়েল মিডিয়াটোতে ইউটিউব ফেচবুক চলাই আছিলোঁ, আপুনি চলায়নে নচলায়?
ময়ো চাওঁ, ময়ো ফেচবুক আজি ফেচবুক খুলিছোঁ, তাৰ পিছত ইনষ্টাগ্ৰাম চলাওৱে।
অহ, মানে আজিকালি লাগে ন', ছ'চিয়েল মিডিয়া।
অ', লাইফ বহুত মানে কামো থাকে
মানুবোৰ কেনেকুৱা চ'ছিয়েল মিডিয়া দি পইচা কমাইছে বা ইমান ধুনীয়াকৈ ন'।
অহ', বহুতে কমাই আছে, আজিকালিটো আজিকালি চব চমকীয়াই হৈ গৈছে আৰু।
সেইটোৱে মানে ইমানে কিন্তু ভালো বাৰু, কিন্তু অলপ মানে বেয়াও আছে, মানে সৰু পোৱালীবোৰ যে সিহঁতে মানে ইমান সৰুৰ পৰা ছ'চিয়েল মিডিয়াত আহিব নালাগে ন'। সিহঁতে এতিয়া নাজানে, ছ'চিয়েল মিডিয়াত কি ভাল, কি বেয়া। ত' সিহঁতেটো যি দেখা পায়, সেইবোৰে চাই ফুৰে।
আৰু তাৰপিছত বেয়া বেয়া বস্তু শিকি লয়, ভাল বস্তুতো নাচায় ইমান।
ত' শিকে।
উম, ইমান সৰুৰ পৰাই দিব নালাগে। বাকী যদি, ডাঙৰ মানুহ ভালকে ইউজ কৰিলে, ছ'চিয়েল মিডিয়া মানে বহুত ভাল।
প্লেটফৰ্ম হয়।
অহ', মানে ইমান তোমাক যদি অপৰচুনিটিছ দিছে ছ'চিয়েল মিডিয়াই, ত' সেইটো ভালকৈ ইউজ কৰিলেতো ভালেই ন'।
উম, এডভানটেজ, এডভানটেজ আছে বহুত।
অঁ এতিয়া তোমা তোমাকো দেখিছো মই তুমিও ভিডিঅছ' বোৰ ৱনোৱা মানে চচিয়েল মিডিয়াতে তুমি ইনষ্টাগ্ৰামত ভিডিঅ'জ বনোৱা ন কনণ্টেণ্ট ক্ৰিয়েট কৰা
অঁ মই ইনষ্টাগ্ৰামত দিওঁ তোমাকো পাইছো তুমি মোতেই ইনছ আপলোড বাগেৰা তুমি বহুত কনটেন্টছ বনোৱা
অ মই দেখিছো ন বেলেগ মানুহক সিহঁতে ইমান ধুনীয়া ভিডিঅ'জ বনাই তাৰপিছত তাৰ পৰা পইচা কমাইছে তো আমিও এনেকে ট্ৰাই কৰিব লাগে ন ত মই মানে ট্ৰই কৰি চ চাইছোঁ আৰু পাৰা নাৰা নোৱাৰা একো নাই
পাৰিছা চাইছো ভাল বনোৱা তাকে আজিকালি চচিয়েল মিডিয়া
অ মানে মোকতো ভালেই দেই মানে এতিয়া যদি কৰবাত যাওঁ আৰু যদি মোৰ যদি বৰ লাগে অকলে গ'লে বৰটো লাগিবই ন এতিয়া মই সেই তেতিয়া সেইটোত টাইমতে ছ'চিয়েল মিডিয়া ইউজ কৰি মানে এণ্টাৰটেইন হ'ব পাৰিম ন এতিয়া ক'ৰবাত গ'লে ইউটিউবটোৱে চলাই ল'ম কিবা ভিডিঅ' চাই ল'ম মোৰ টাইমটো টাইম পাছো হৈ যাব তাৰপিছত বৰো নহ'ম না
এ মইও এতিয়া ইউটিউবে চাই আছিলো
সেয়া আপুনিও ইউটিউব চাইছে ছ'চিয়েল মিডিয়া মানে আৰু চবতে আছে ন?
তাৰ মানে ছ'চিয়েল মিডিয়াহে চলে আজিকালি যিও চা ফোনটো খুলিলে থাকেই চাবা
ফোনত মানে থাকেই ন অ মই সেইটো চাইছো দেই ফোনত মানে ফেচবুক ইউটিউব নহ'লে ইনষ্টাগ্ৰাম টেলি গ্ৰাম এইবোৰ মানে কাৰোবাৰ নহয় কাৰোবাৰ ফোনত থাকিবই
বহুততে থাকে আজিকালি
চেপটো মানে লাগেই মানে আৰু
হোৱাটছএপটোতো এতিয়া মানে নৰ্মেলে হৈ গৈছে এইটোতো চবক লাগে মানে ডেইলি লাইফ হৈ গৈছে এটো সদায় ইউজ কৰা বস্তু
আজিকালিতো ময়ো মানে ছ'চিয়েল মিডিয়াত গোটেই এক্টিভ হৈছোঁ আৰু দেই মানে প'ষ্ট কিবা কিবি কৰা হৈছোঁ
ভালে কৰিব লাগে পইচাও পায়
অঁ মোৰতো মানে ভালে লাগে হা চ'চেইল মেডিয়াত পষ্ট কৰি তোমাৰো ভাল লাগে চাগে ন মই তোমাৰ দে দেখিছোঁ ফটোজবোৰ ইমান ধুনীয়া ধুনীয়া ফটোজ দিয়া তুমি ছ'চিয়েল মিডিয়াত
অ
আৰু তোমাৰ মাও আছে ন ইউটিউবত
মোৰ মাও ইউটিউব চলায় ইনষ্টাগ্ৰাম চলায় ফেচবুকো এতিয়া মই ফেচবুকতো ভিডিঅ'বোৰ আপলোড কৰিম ভাবিছো কুকিংছবোৰৰ কিবা পইচা
অঁ মানে ভালেই দিয়া কৰিলে তোমাৰ মা যদি পইচা কামাব পাৰিছে ছচিয়েল মিডিয়াৰ পৰাতো সেইটোতো বহুত ভাল কথা দেই।
অ সেইটো। তুমি কি কি প কি কি চ'চিয়েল মিডিয়া চলোৱা?
মইতো বেছিকে এইটো ইনষ্টাগ্ৰামটো হৈ যায় আৰু মোৰ ইউটিউবত অলপ চলপ মানে আৰু। মানে সেইটোত বেছি নাই আৰু। আৰু কি ইউটিউব, ইনষ্টাগ্ৰাম, হোৱাটছএপটোতো থাকেই বাছ একেইটাই আৰু ফেচবুকটো মানে অলপ অলপ মানে খুলিছো আৰু। সেইটো বেছি নচলাও আছে ফোনত কিন্তু মানে বেছি নচলোৱা হৈছো আৰু।
উম ভালে কৰিব লাগে আজি
কোনটো কোনটো চলোৱা?
মোৰ মানে মোৰ ইনষ্টাগ্ৰাম আছে হোৱাটছআপ চলাওঁৱে মই ফেচবুক আজি খুলিছো ভাবিছো ভাবিছো অকমান ফেচবুকত এক্টিভ হওঁ বুলি। বাকী ইমান একো নাই আৰু।
আজিকালিতো সৰু পোৱালিবোৰো মানে ইমান জল্দি ছ'চিয়েল মিডিয়াত আহি যায় ন।
অহ মোৰে চব কিমান কাজিনবোৰ এনে খুলি থৈ দিছে। ইনষ্টাগ্ৰাম এইবোৰ চবে চলাই আজিকালি।
উম আজিকালি চলাই বাৰু সেইকাৰণে মানে ছ'চিয়েল মিডিয়াটো ভালো আছে বেয়াও আছে দেই। কিন্তু মানে ভাল চাইডত মানে বহুত ভাল হাঁ, কিন্তু বেয়া হ'লে মানে বহুতে বেয়া আৰু সৰু পোৱালীৰ কাৰণে সিহঁতে মানে যদি বুজি নাপায় চোচিয়েল ছ'চিয়েল মিডিয়াতো সিহঁতে বুজি পাব লাগিব ন ছ'চিয়েল মিডিয়াটো কি হয় কি নহয়।
কি বস্তু চাব লাগে কি বস্তু চাব নালাগে।
হয়।
তো সেইকেইটা পোৱালীবোৰে নাজানে এতিয়া। আমি বাৰু ডাঙৰ বহুতো অকণ বুজি পাওঁ চচিয়েল মিডিয়াত কি চলাব লাগে কি চলাব নালাগে।
সেইটোৱে মানে সিহঁতক এতিয়া বুজাব লাগে ন এতিয়া কিন্তু কিছুমান পোৱালি বুজি নাপায় ছচিয়েল মিডিয়াত মানে সিহঁতে ভিডিঅ' বনাব পাৰে বুলি যি টি ভিডিঅ' বনাই পোষ্ট কৰি দিয়ে ন, কিন্তু এতিয়া সিহঁতে সেইটো বুজি পাব লাগিব। কেনেকে কি পো'ষ্ট কৰিব লাগে নালাগে।
উম।
আৰু চোচি ছ'চিয়েল মিডিয়াটো মানে চব জাগাতে আছে চবে সেইটো ইউজ কৰে তাতে ভাল মানুহ আছে বেয়া আছে ন।
উম। সেইটো বুজিব লাগিব সমাজ কেনেকৈ এতিয়া পোৱালী বোৰে কি বুজি পাব।
সেইটোৱে দেই মানে ছচিয়েল মিডিয়াতো মইতো বহুত ভাল পাওঁ কিন্তু এতিয়া যিহে আজিকালি দেখা হয়, নিউজ আহি থাকে ছ'চিয়েল মিডিয়াত ক'ত কি কেনেকে হৈছে?
অহ, মোকো ভয় লাগে এইবোৰৰ পৰাই, একো নাই।
অহ। মানে এইটো ভাল আৰু ন, মানে তুমি ঘৰত থাকি তুমি জানিব পাৰা কি, ক'ত কি হৈ আছে।
অহ, মানে আই, আজিকালি তোৰ নিউজত তো ইমান নাহিলে মানে ইয়াত গ'ম পাই যাও নিউজ নাচালেও।
অহ, মানে নিউজত অ, সেইটোৱে নিউজত নাহিলেও গ'ম পোৱাই যোৱা হয়।
চচিয়েল মিডিয়াতে গম পাই যায়। কি হৈ আছে কি হোৱা নাই।
আৰু ছ'চিয়েল মিডিয়াটো মানে বহুত ফাষ্ট হয় ন?
অ, সেইটোয়ে এক ছেকেণ্ডতে মানে, চব খবৰ আহি যায়।
অ' আজিকালি মানে চবে আছে ন, চবে পষ্ট কৰে, তো
উম, আজিকালি চোব ছচিয়েল মিডিয়াতে বিজনেছ কৰে মাৰ্কেটিং কৰে।
সেইবোৰতো ভাল ন। মানে নিজে- নিজে চবে কৰিছে। যে ছ'চিয়েল মিডিয়াটো ভাল ইউজ কৰিছে সেইটোতো বহুত মানে ভালেই কথা আৰু।
কিমানে মানে চচিয়েল মিডিয়াত দি মানে ফিউচাৰ বনাই লৈছে নিজৰ।
অ', অ' মই দেখিছোঁ বহুত ইনফ্লুৱেঞ্চাৰছ নহ'লে বিজনেছমেনবোৰ ন।
অ।
সিহঁতে আগতেতো ছ'চিয়েল মিডিয়াৰ পৰাই চুৰু কৰে।
অ, সেইটোয়ে।
আৰু ইউটিউবাৰ্চবোৰ তো বেলেগেই আৰু সিহঁতেতো বাপৰে ইমানেই পইচা কমায়।
এ মইয়ো তাৰকৰণে ভাবিছোঁ, এইটো। ছচিয়েল মিডিয়া ইউজ কৰো, ফিউচাৰত কাম আহক এনেকে।
অ, তুমিও ইউটিউব চেনেল এটা খুলি লোৱা।
আহ, ভাবিছোঁ এতিয়া পিছতকে খুলিম বুলি।
ব্লগাৰছবোৰ যে হয়, তুমিও ব্লগ বনাবা ব্লগাৰছটো বা সিহঁতেটো ভিডিঅ'জ বনায়। মই পাৰো, মই ভাবিছোঁ ট্ৰাই কৰিম বুলি।
বনাবা ভাল লাগিব।
অ' সেইটোৱে বনাম বাৰু। এতিয়া মানে মই ভালকে চাই লওঁ ন, কেনেকে কি হয় ছচিয়েল মিডিয়াত আৰু মই ইনষ্টাগ্ৰামতো দিওঁ বাৰু তো সেইটো তেতিয়া কোনে কেনেকে ভাল পায়
উম। তুমি ভাল
ইউজ কৰিব। কিমান বাঢ়ি গৈছে লাহে লাহে কিমান আৰু এইটো গৈ আছে, উম বাঢ়ি গৈ আছে, চচিয়েল মিডিয়াতো।
মানে এইটোতো চবৰ, চবেই ইউজ কৰে ন। ভালেই বাৰু এইটো, চচিয়েল মিডিয়াটো ইমান বেয়া নহয়, মোকতো মানে ভালেই ভালকে ইউজ কৰিলে ভাল ন।
সেইটোৱে।
দিয়া তুমিও ব্লগ চেনেল এটা খুলিবা, ময়ো খুলিম।
ঠিক আছে
অ', অ' সেইটোতো হয় দেই কিন্তু।
খুলিম দুটাই খুলিম, একেলগে বনাব পাৰিম বস্তুবোৰ।
দিয়া, মই ৰাখিছোঁ দিয়া। বাই বাই।
অ' অ' ঠিক আছে দিয়া, বাই বাই।